হেল্ল',
কি -কি কৰি আছা?
এ 'আছো এনেই তুমি?
মইও আছোঁ এনে ভাত খালা?
অহ', খালোঁ - খালোঁ তুমি?
ময়ো ভাত -পানী খাই বোলো তামোল এখন মুখত ভৰাই দিছো ৰবা।
অহ, তামোলো খোৱা মানে ন'?
অলপ- অলপ চলে আৰু তুমি খোৱো নে নাই?
মইয়ো খায়ে দিওঁ আৰু।
উম, খায়ে দিওঁ আৰু নেকি মানে খোৱা তুমি। ভাল লাগে ন' খাই?
উম, ভাল লাগে বাৰু তামোল মে
এই পইচা আহে ন' আৰু তামুল দিম। তামুলৰ নহয়ে।
অহ
সেতু কি বুলি কয় কি কৰি আছিলা?
এয়া আছো এনেই বহি আছিলো। তুমি কি কৰি আছিলা?
মই ডিষ্টাৰ্ব দিলোঁ নিকি?
অহ, নাই- নাই -নাই দিয়া - দিয়া।
অহ, হেটো কি বুলি কয় মাহতৰ ভালেই?
অহ, ভালেই তুম - তোমালোকৰ?
দিয়া ভাত -পানী খালে মাহতে?
খালে -খালে চবে খালে।
হেল্ল', পঢ়া -পাতি কেনেকুৱা চলি আছে? খবৰ- খাটি পঢ়া -পাত টি কেনেকুৱা?
পঢ়া-পাটিও ঠিকেই চলি আছে বাৰু। অলপ- চলপ। পঢ়িবলে মনে নোযোৱা হ'ল আও। এ'কিমান পঢ়িম আৰু।
কিয়?
পঢ়ি- পঢ়ি আমনি লাগি গৈছে আৰ।
উহ, ৰা আমনি লাগিলেই নে?
অহ',
বতৰতো ন' কেনেকুৱা কৰিছে। বতৰটো ন'কেনেকুৱা কৰিছে।
বতৰটো এত নাই ইমান বেয়া কৰা নাই আৰু দিয়া।
বৰষুণ, গৰম।
উম, তেনেকুৱাই হয় চলি আছে আৰু।
এয়া মানে বৰষুণৰ মাজত গৰম মানে ৰ'দ দি দিছে ন' খুব গৰম এইকাৰণে এতিয়া। এতিয়া কেইদিনমান ওলাব নোৱাৰা আৰু।
উম
বাহিৰলে এনে ভাত চাত বনাব জানা নাই নে অকলে মায়ে বনায়
উম ব জানো মাও বনাই মইও বনাও কেতিয়াবা
এনে কি কি জানা
এনে অ ভাত বনাব জানো আৰু অ এই চব জানো এইবিলাক
স্পেচিয়েল দিছ কি জানা
আ যি এ চবেই চব জানো বাৰু
হয় নেকি জানিব লাগে ন মই অলপ চলপ শিকি আছো ট্ৰেইনিং
আহ কৰি থাকা কৰি থাকা শিকিব লাগে
পিছত কামত আহিব উম তাকে গৰমো দিছে ন ৰ'দ নিদিয়া আকৌ ৰ'দটো
অ গোপ গোপনি টাইপৰ আছে আৰু গৰমটো
হম বৰষুণ দিছে যে তাতে মৌ বিলাকো ওলাই খুপ দুপৰীয়াতে ওলাই আমাৰ এফালে মৌ জনা
আহ তাকেই আমাৰো ওলাই বাৰু এ এতিয়া ওলাবই এ ইমান জংঘলো হৈছে
তোমালোকৰ এনে চাফা চিকুণ চলিচে নাই হাতৰ উম শুকুৰবাৰে আকৌ এইবিলাক কাপোৰ চাপোৰ ধোৱা মেলা
আহ
উম তোমালোকৰ ঘৰত কাম চলি আছে নেকি
আহ
অ এইফ বেকগ্ৰাউণ্ড মিউজিক আহি আছে পুৰা
আহ
উম উম অলপ দূৰত যোৱা কথা মানে তোমাৰ মাততো মানে শুনাও নাই ভালকে
আহ আহ
নেটৱৰ্কৰ প্ৰব্লেমো দি আছে যে মোৰ ফালৰ পৰা
তাকেই মোৰ অলপ মানে নেটৱৰ্কতটো প্ৰব্লেম দিয়ে
এ কি কবা ফৰ জি মানুহ আৰু হম ফাইভ জি কি ফাইভ জি কিনিবলৈ পইচা নাই
আহ আহ
উম বাকীটো ঠিকে চলি আছে এনে কি কৰিম বুলি ভাবিছা পিছত
পিছলে তাকেই জানো কি কৰো কি নকৰো মই ভাবিয়ে পোৱা নাই
এ পঢ়িব লাগে পঢ়ি আছো আৰু ন পিছত দেখা যাব তাকে যি হয় দেখা যাব আৰু ন পঢ়াই আছে পঢ়ি থাকো খাই আ খাবলৈ দিছে খাই থাকো
সেইটোয়ে হৈছে আৰু
ঘূৰি আছোঁ খাই আছোঁ শুই আছোঁ
উম পি তুমি পিঠা চিঠা বনাব জানা নে নাই
পিঠা মোৰ পিঠা ভাগে বুজিছা পিঠা বনাব নাজানো কিন্তু লাগি দিওঁ মই
অআ
পিঠা বনালে ভাগেই অ, এনে বাকী বাৰু মোৰ পিঠা নোৱাৰো, ভাগেই খুব। তুমি জানা নাই?
মই জানো অলপ-চলপ।
বনোৱা নো?
উম বনাও বাৰু।
কি-কি বনোৱা এনে?
এনেই আ, কি বুলি কয়? খোলা পিঠা বুলি কয় যে? অ', পাৰো অলপ আহ, মোৰো ভাঙে কিছুমান নাভাঙে আৰু তেনেকুৱাই।
অ', মানে পাৰিছা তুমি মানে ডাঙৰ হৈছা আৰু। আমি সৰু পোৱালি হৈ আছো বুজিছা?
অ', আহি যাবা, শিকাই দিম।
শিকাই দিবা নেকি? অ', বাকী এইবিলাক বনাব কৰিব পাৰা মানে? ডাঙৰ হৈছে আৰু শিকিছা আৰু অলপ চলপ ন?
উম'।
উম', এনেই খবৰ পাতি মাহতৰ ভালেই?
অ', ভালেই, তোমালোকৰ?
এয়া ঠিকে আছো আৰু ভগৱানৰ কৃপাত, তোমালোকৰ কৃপাত ভালে আছো। চব ভালে থাকিলে ভালেই হয় চব।
অ', সেইটোৱে আৰু।
অ', তোমালোকে হেৰি মানে দেৰিকে খোৱা নে ভাত সোনকালে খোৱা?
কেতিয়া, দিনৰ নে ৰাতি?
দিনত আৰু ৰাতিও?
অ, দিনত টো দেৰি হয় ধৰিৱা দুটা আঢ়ৈটামান বাজে আৰু। তেও দেৰি হয়।
অ', আচ্ছা। আমাৰো মানে কেতিয়াবা আমাৰো দেৰি হয় বাৰু, ৰাতি সোনকাল হৈ যায় কেতিয়া-কেতিয়াবা।
অ', আমাৰ এই
মই মানে পঢ়ি থাকো যে।
অ',
পঢ়োতে-পঢ়োতে গমেই নাপায় সময় মানে কিমান সময় হৈ যায়। মানে দুপৰীয়াাতো অলপ মানে দুপৰীয়াাতো হেৰি হয় ন অলপ? আৰু ৰাতিটো মানে, অ', আৰু ৰাতিটো আৰু সোনকালেই গুচিয়ে যায়। বৰ গৰম লাগিছে ন?
অ', গৰমটো আছে।
উম', বৰষুণ দিয়া কেইদিনাখন আকৌ নাছিলে
আ-হা? অ'। হ
এতিয়া আকৌ গৰম এতিয়া মানে ৰ'দতটো ওলালে ন, গৰমতটো অলপ মানে গুবু গোপনিৰ ভাৱ এটা আহিছে।
অ'।
উম'।
ঘৰতনো কিমান থাকিবা আৰু? ঘৰতনো কিমান থাকিবা বোলো, ওলাই যাবও পাৰি ন? ক'বালে ফুৰিবলৈ? ঘৰতে আৰু কিমান কাম কৰিবা, এনেই যোৱা নাই ফুৰিব-ফুৰিব?
হা?
ফুৰিবলৈ যোৱা নে নাই?
যাওঁ।
উম কলেজ যোৱা নাই মাহঁতৰ লগত আহ তেনেকে নাযাও বাৰু। কেতিয়াবা মন গলে ওলাই যাওঁ, খাবলৈহে যাওঁ বেছিকে মই।
অ সেইটোৱেইতো। খোৱাটো মেইন।
অ খাবলৈ এনেই নাযাও। পইচ টো পালে মুঠতে কেনেকে খৰচ কৰো সেইটো ধান্ডা। পইচাটো মানে এনেই থাকিবই নোৱাৰে। খৰচ কৰিলে মনটো লাগি যায় আৰু।
অ সেইটোয়েইতো। কি কবা আৰু।
পইচা কেইটা হাতত নাথাকে বুজিছা। ভাবো জমা কৰিম বুলি এনে বাকী তুমি কি সন্ধিয়া সময়ত হেৰি এনে ফাষ্ট ফুড বিলাক খাব মন যায়।
উম।
তুমি খোৱানে নাই সন্ধিয়া ফাষ্ট ফুড?
খাওঁ, খাওঁ।
সি ইয়াৰ কৈছাহেনে ন ম'মো
অ মম' আমাৰ ইয়াত এখন দোকান আছে বহুত ধুনীয়া কে বনাই বা।
ই আইও ময়ে তোমাক বনাই খুৱাম। কিমান ধুনীয়া বনাও মই।
অ হয় নেকি?
উম, এ বস্তু বহুত লাগে অ। খেচনিও হয় ন বনালে ঘৰত। সেইকাৰণে সেইকাৰণেহে বাহিৰত খাই আহো, নহলে বনাবলৈ এলাহ নকৰো। এই বস্তুবিলাক যোগাৰ লাগে যে। চব বস্তু আকৌ ঠিকমতে হলেহে খাইও ভাল লাগিব।
অ, অ সেইটোৱেইটো।
দোকানৰ পৰা কিনি আনিলে পাই যায় ন? তাত ইমান খেচনিও নহয়। ঘৰত বাচন বাতি ধোৱা, বনোৱা খাওঁতে কওঁতে দেখা নাই। কিমান সময় হৈ যায়গে। যোগাৰ কৰিবা, যোগাৰ কৰিবা তুমি তিনটা বাজি পা খাবলৈ পাবা আঠটা বাজি।
হে হে। সেইটোৱে আও।
বনাওতে কৰোতে, এ বৰ টাইম লাগে খেচনি বহুত হয়। দিয়া, অকলে অকলে বনালে টাইমো লাগে ন?
অ তাকে অলপ উম, লগৰ হলে ভাল আৰু।
এই লগৰ হলে কোন সময়ত কেই মানে সোনকালে, অ সোনকালে হৈ জাই গমেই নাপায়।
অহ, অহ।
বাকী, চব ভালেই ন?
হা?
হেল্ল'। বাকীতো চব ভালেই? এনে মাজে মাজে ফোন মাজে মাজে ফোন কৰি থাকিবা। আমাৰো ভালেই। উম, মাজে মাজে ফোন কৰি থাকিবা আৰু ফুৰিবও যাব লাগিছিলে।
ফুৰিব যাবলে পাৰি আৰু।
তুমি কবাচোন তোমাৰ লগৰ খিনি?
অঁ হব।
মই, মোৰো, ময়ো কম। কৈ পেলা ন দেওঁবাৰ দিন তাত কিবা ওলাইছে বোলে?
হা?
কিবা মুভি ওলাইছে বোলে।
অঁ অঁ ওলাইছে কিবা নামটো পাহৰিলো।
কিবা চোপা চুপি নেকি।
অঁ তেনে কে, অঁ তেনেকে আছিল।
অঁ বুলোঁ যাব পাৰি চাবলৈ, দুখন ওলাইছে এখন কক তেল। কক তেলটো হয়। দুখন ওলাইছে দুইখনে হিট মুভি মানে। তুমিও লগৰ।
ঠিক আছে হ'ব দিয়া আৰু ন। হেল্ল'।
ঠিক আছে জনাবা বোলো।
অঁ অঁ হ'ব দিয়া আৰু ৰাখিছো।